অহ, কি কৰি আছে? অ' শুনিছো।
মই মানুহ এ ঘৰলে যাবলৈ আহিছো।
অহ,
কঠাল খাবলে মাতিছে।
অ',
তাকে কথা পথা শোমে বুলি আহি আছো।
অ' ওচৰে নে কি?
উচৰে-উচৰে-উচৰে।
অ' কঠাল উচৰ ঘৰত নাই নেকি?
ঘৰত নাই আম কেইটামান আছিল আম কেইটা হ'ল খালো। এতিয়া মানে কঠাল নাই বোলো কথা। ভালকে বনোৱা খাবলৈ বুলি মাতিলে মাতিতে আহিছো আৰু। কঁঠালৈও খাওঁগা গুটি কেইটাও লৈ আহোগে
অ উ।
উম উম ৰন্ধা মেলা হল।
বনা মেলা গ'ল খোৱা বোৱাহে হোৱা নাই। সে। হ লগৰ কেইটা গুচি গ'ল নেমাতে কাট দুদ আৰহ পাবও নহয়। থ হগ। ত উম কত থৈ আহিবগে লগগীয়া হৈছে।
অ কিহে বনলা ভাত?
এয়া দালি বনালো। তাৰ পৰাা আকৌ সিহঁতলৈ বুলি পটল ফ্ৰাই কৰি দিলো কালি ম অকমান আনিছিলে সেইকণ ব হে সিহঁতলৈ বুলি থলো। সেয়াই খালে পটল ফাই কৰিলো। টা মাছ কেইটামান হল চপা এটা দুটামান লাগিছিলে সেইকেইটে বোলো চেঙেলী মাছ। ভাজো এয়া ভাজি দিলো সেইয়াই। খোৱা বোৱা কৰাই নাই বাৰু
বাবা কি কৰি আছে অঁ
মানুহজন গল কামলে
কামলৈ না যোৱা আজি পথাৰত লাগিছে কোৰ মাৰিছে
অ
পথাৰলে গৈছে আজি কোৰ মাৰিছেগে
অ
হেতে কোৰ মাৰি চাগে আহও হৈছে হৈছে এই কোৰ মাৰি চেগে আও মাটি ৰুব পৰা হোৱা নাই আলি পদূলিবোৰ দিল লেহে পানী দুনি ৰ'ব
অ আমাৰ সেইয়া অকন অকনকে হাল বাই আছে আৰু আলি চালি দিছে তেনেকেই যেনিবা হে দিন আছে আমা খেতিত বহালে
দিন লাগিব আমাৰ এই আহাৰ বাইশ তেইশ মানৰ পা হে ৰুব পৰা হব
অ হেয়হে সোনকালে ৰুবনো হা হেল্ল' অ অ ধোলে ধুলে মায়ো ধুলে হেৰি বাবাই যাবা ধিলে খোৱা বোৱাহে কৰা নাই চাহ তা খালো আও নাই আহা নাই আহা জানো এতিয়া মাটি ৰুবলৈ আহিবা আহা লাষ্টলে একো নকৰিলেও নোহ'ব নহয় নাহিলেও নহয় যে ঘৰত ফুৰিবলে অ আছে জি এ ইতা নহলে আহিছে।
অ ইটানগৰলে আহিছে যদি আকৌ আহি যাব পাৰে দেখোন।
এ আহিবলে নহয়গে আহু আ ধুনীয়াকে
অ কিবা তাৰ চে চে আছে নেকি তোমাম
অ তবৌ পাই। আজি নেটো বৰ গন্ধাব কৰি আ এতিয়া ভাল হল নে
উম নাই হোৱা
উ অ ল উ উ
মই ভাতকিটা খালো বাৰু খোৱা পাছতে কি মানুহ এ ঘৰত সেই কঁঠাল কঁাল মাতিলে আহিলো আহি এঘৰবোৰ ৰখি সীয়া চৰিী মানুহকেইজনী আজৰিয়ে হোৱা নাই ইমান মেনা অ' ইমান মেনা আঠটালৈ বৰষুণ দিলে বুলি এনোবা আঠটালৈকে শুব লাগেনেে ল'ৰা ছোৱালী স্কুললৈ পঠিয়াবলৈ হোৱা নাই বুলিহে বাচি আছে
তাকেহে তমি খবৰ পাই মোৰ হয় ওচৰৰ মানুহজনী হেকলকে বনাই হেৰি তেলকে শুইছে শুই ভাজি দালিকে বনালে ভাজি নাই বলা আান আকৌ স ঘৰ সো দিছো উম উম উ
অ অ ইমান দেৰিলৈকে দেৰিলৈকে শুৱে মানে উপায় নাই আৰু এইবিলাকে গয়েক বিলাকে সেই আজিকালি সৰু সৰু গীয়েক যে সেহহতি মানে সে বুজিয়ে নাপায় দেেইতাকে শুই থাকে শুই থাককা তেনেকে বুলি শুৱাই থৈ দিয়ে এতিয়া কি কৰিবা দেৰিকে ভাত বনাইছ তথাপিতো হঁতক একো নকয় অ
অ
অ তাই তাকে বতৰ ভাল পাঁচ হাজাৰ
এতিয়া আপুনি কি বনালে
দালি বনালো পটলে আলুৱে ভাজিলো
অ
অকমান চাহ পিতিিকা কৰি দিলো
সেয়া খাব হ'ল আৰু এতিয়া বাকী ৰাইজৰ আজৰি হলে খাব আৰু খৰিচা নাই বনোৱা নহয়
অ মই খৰিচা অকনমান বনাইছিলো বাৰ তাক একে টেঙা টেঙা হৈছেহি আৰু খাব মানে আজি অকমান টেষ্ট কৰিবলৈ দিছো
এইবাৰ থকাকে গলে খুইছাহে খাবলৈ যাব লাগিব
তাকে সে আহিবাচোন আহিবা খৰিছা অকমানেকে লৈ যাবা আহিবা আৰু
ত মন এ ঘা নহয় কৰিুছা
হ ক খৈছা ন নোখোৱা কঠাল নোখোৱা বতৰৰ চিজনৰ বস্তু কি খাবা নোৱাৰো
পাই মই বৰ বেয়া পাওঁ ইমান বেক এটা গোধাই আ কঠালৰ গল মোৰ সহ্যয়ই নহয়
তাকেে মই বিচুতি খাইছো আৰু দেই আমাৰ এই োৱা বোৱাৰীবোৰ ইমান দেৰিলৈকোই সবকে খেতি বাতি কৰিব নালাগে যে
ই পথাৰলৈ যাবলে নাই আৰু ঘৰতে খাইছে পিছে আৰু আমাৰ আকৌ আমাৰ এইখিনিতো আছে দুজনীমান
ৰাম ৰাম মই যে বিচুতি খাইছো অ চ এই দছটা চাৰে দহটা ত হল এতিয়ালৈনোবা ভাতনাবলৈ থাকে কেনে লৰা এটা আছে লৰাটো ভাত পানী সোনকালে বনাই দিব লাগে সেই তো খলে নাইকিয়া পাই আমাৰ যে আমাৰ মতা খেদাই পঠিয়াব দেই
উ তাকে আমাৰ নক'ব আমাৰ বাৰু সোনকালে বনালে হে মই আজৰি আমাৰ সোনকালেই খাওঁ বাৰু ভাত খোৱা দেৰি হয় আৰু বনোৱাটো সোনকাল হয়। অহ হেল্ল'। হেল্ল'। অহ অ', -অ'। ওলা আহকচোন।
মাংস
অহ। তাকেহে ময়ো সেই মানুহ এ ঘৰ পৰা কথা পাতিবলৈ কৈ আছে এতিয়া কি কওঁ জানো। কঠাল দুটা আনিবলৈ কৈছে, আনিবগে লাগিব। আমাৰ আকৌ ল'ৰা-ছোৱালী কেইটাই খাই ভাল পায়। মইহে বেয়া পাওঁ, বাকী ৰাইজে খাই বাৰু
অ'। মই ভাল পাও কঠাল, খৰকে খাব নোৱাৰো বাৰু দুই, এফোটাই খাও, এই কমাই খাও। খাও। এঘৰ এজনী আৰু আনা নাই ৰাতিপুৱা যা মান শহুকে, শাহুৱক দিব আৰু ছোৱালীজনী পঠিয়াই ল'ব। বলই তাৰ পাছত আৰু তোমাৰ টিকো-টিকো, টিকো-টিকো ঘূৰি ফুৰিব।
অ' ঘূৰিয়ে ফুৱে ন।
উম' পিছদিনা হ'লে ভাল। কিমান বনাবা আৰু তোমাৰ খাবা খাই বৈ আজৰি আৰু
অ' এই দেৰিকে খাই আকৌ শহু-শাহুৱে, শহু শাহুৱে তাকে দেৰিকে খায়, সেইকাৰণে চাগে এনেকুৱা হয় দেৰিকে হয়।
কপাল আমাৰ চোপাল আৰু ৰাতিপুৱা চাৰিটাতে উঠিব লাগিব।
অহ। আপুনি ওলাই আহকচোন ক'ত সোমাই আছেনো। অ' এই নেটৱৰ্কটো বৰ ডিষ্টাৰ্ব দি আছে বাহিৰে ওলাই আহকচোন। মাপে বা কৰিছে।
হেল্ল'। হেল্ল'। শুনি আছো বোলো কোৱা হেল্ল'। ন' প্ৰব্লেম। হেল্ল'।